শুনি অ', শুনিছো, শুনিছো। কি কৰি আছা?
অ', আছো ৰ'বা এই চাহ, তাহ খাই উঠিলো অলপ আগত এতিয়া অলপ এনেই খোজকাঢ়ি আছো ৰাস্তাত। অহ, অহ, খালো ৰ'বা তুমি খালা না?
খাম আৰু অলপ পিছত খাম।
অহ, অহ।
তাকে আজি কিবা এটা টা বিষয় অহ, গৰমো পৰিছে তাকেইতো।
হয় হয় অহ, বিষয় অহ, তোমাক যে তেতিয়া কৈছিলো নহয়ম অহ মানে বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয় ৰ'বা মানে আজিকালি চাবা, আমাৰ মানে বিশেষকৈ আমাৰ দেশখনতে এহ যিমান বিলাক এতিয়া সমস্যা সৃষ্টি হৈছি যেনে ধৰা নিবনুৱা সমস্যাকে ধৰি, মূল্য বৃদ্ধিকে ধৰি যিমানবোৰ সমস্যা তাৰ মূল প্ৰধান সমস্যাটো হৈছে মানে, জনসংখ্যা বৃদ্ধিৰ ফলত এতিয়া চাবা জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে অ', মূ বৃদ্ধি মানুহ মানুহে খাদ্য বস্তুৰ নাটনি হ'ব। বাস স্থান ঠাইৰ অভাৱ হ'ব, উম। তুমি কি ভাবা? মানে জনসংখ্যা বৃদ্ধিটো এটা আমাৰ মূল কাৰণ হয় নে
অ', জনসংখ্যাটোতো এটা হয় প্ৰধান কাৰণ আৰু তোমাৰ মানে হেৰি হৈছে মই ভাবো যি জনসংখ্যাটো মানে যি হাৰত আমাৰ ভাৰতত হৈছে, মানে সেই হিচাপত মানে হেৰি কৰিব পৰা নাই তোমাৰ মানুহ বিলাকক হেৰি কৰিব পৰা নাই মানে, এহ যিটো আমাৰ চাইনাত দেখা গৈছে। কৰ্ম সংস্থ-সংস্থাপন দিব পৰা নাই কৰ্ম সংস্থাপন। তাৰেপৰি তোমাৰ চাইনাত যিটো মানে জনসংখ্যা হ'লেও মানে, ইণ্ডিয়াত থাকিতো বেছি বু জনসংখ্যাৰ
অহ মানে এই মই এটা অনু-শুনিছিলোঁ দেই কেইদিনমান আগত, যে আটাইতকৈ জনবহুল দেশ হৈছে তোমাৰ চাইনা, কিন্তু চাইনাখনকো মানে পিছ পেলাই এই আমাৰ ভাৰতে বোলে অহ, তাক ভা-চাইনাকো পেলাই দিছে জনসংখ্যা বৃদ্ধিৰ ফলত, গতিকে ভাবি চোৱা কিমান এটা ডাঙৰ মানে সমস্যা হৈ এইটোতো একো ভাল কথা নহয় জনসংখ্যাত পিছ পেলোৱাটো, মানে অ, সমস্যা হে হ'ব।
হয় মইয়ো শুনিছোঁ মানে মাজতে তোমাৰ চাইনাক, মানে পেলাইছে ভাৰতে আমি জনসংখ্যাৰ পৰাই, মানে চাইনাক পিছ পেলাইছে কিন্তু চাইনা আৰু ভাৰতৰ বেছি ফাৰেঞ্চ নাই মানে বেছি তোমাৰ সিমান হেৰি নাই, কিন্তু হ'লেও চাইনাত চব খিনি সুবিধা আছে। তাত চব বিলাক নিয়ন্ত্ৰণ কৰিব পাৰিছে, জনসংখ্যা হ'লেও চব সুবিধা দিব পাৰিছে।
তাতে একো মানে অসুবিধা কি আজি চোৱা চা-চাইনাখন কিমান ডেভে আমি এতিয়া যিকোনো ক্ষেত্ৰতে, চাইনাৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়। মোবাইল ফোন টিভি সৰুত কিয়া সৰু বস্তু এটা, সকলোতো চাইনাই বস্তু নে কি কোৱা?
তাকেইতো এতিয়া তোমাৰ আমাৰ যি বিলাক সৰু চলি হেৰি কৰে তোমাৰ, এই পূজাত যি দূৰ্গা পূজাত সিবিলাকতো চাইনাত সৰু ল'ৰা ছোৱালী ব অ', চাইনাত বোলে পঢ়ি থকা ল'ৰা ছোৱালী বনাই
অ', গতিকে ভাবি চোৱা তাতে মানে কেনেকুৱা ধৰণৰ মানে সেই সৰু ল'ৰা ছোৱালী যদি বনাব পাৰে এতিয়া কিমাননেকুৱা ধৰণৰ শিক্ষা তেওঁলোকক দিব লাগিব হয় নে?
হয় হয় শিক্ষা দিছে মানে সিহঁতৰ বোলে সেইবিলাক পাৰ্ট টাই পাৰ্ট টাইম জব বোলে সেইবিলাক সিহঁতৰ মানে।
বা, তেতিয়াহ'লে ভাবি চোৱা অভাৱ আৰু ক'ৰ পৰা থাকিব, এতিয়া আমি
একেই নাই আমাৰ আমাৰ কি
উম না আমাক কিবা শিকাই না আমি কিবা নিজে ফালৰ পৰা জানো আমাক কিবা শিকাব লাগিব কিবা এটা ক কাম
একো উপাৰ্জন নাই মানে তোমাৰ মানে এতিয়া আমাৰ চাইনাৰ কিন্তু হেৰিবিলাক ভাল মানে তাৰ যিবিলাক তাৰ টেকনিকেল সেইবিলাক মানে টেকনিকেল পদ্ধতিবিলাক
শিক্ষা শিক্ষা ব ব্যৱস্থাটোমানে তেওঁলোকে সেনেকৈে মানে সে কৰিছে অকল মানে এই কিতাপ পত্ৰৰ জ্ঞানে জ্ঞান এতিয়া চোৱা আমি কিতাপ পত্ৰ আমিও পঢ়িছোঁ কিন্তু একো কামত অহা নাই এতিয়ালৈকে
একো কামত অহা নাই মানে তাত মানে কি তোমাৰ হাতে কামে লাগি যায় মানে তাত মানে সৰু হ'লেও মানে কাম কৰিব দিয়ে সৰুৰ পৰাই তোমাৰ পঢ়ি থকা মোটামুটি সৰু লৰা ছ ল'ৰা ছোৱালী বিলাকে তুমি ভাবা দূৰ্গা পূজাত সেইবিলাক বস্তু বান ডাঙৰ বনাব নোৱাৰে আমি প নেকি তেনেকুৱা সি সিহঁতক সেই তেনেকুৱা এটা হেৰিতুলিছে মানে পথত মানে চাইনা চৰকাৰে মানে চাইনা দেশখনে হেৰি কৰিছে তোমাৰ ভাবিছ
মানে কোনো মানুহক মানে কোনো ল'ৰা ছোৱালীক এনে বহি থাকিব নিদিয়ে হয় দে কাম কৰ কাম কৰাৰ উপৰি মানে পইচা উপাৰ্জন
হয় তাত বোলে বৃদ্ধ সকলকো দিয়ে কাম কৰিব মানে কিছুমান বস্তু বহি বহি ঘৰতে মানে তোমাৰ মানে কিন্তু আমাৰ ইণ্ডিয়াতটো এইবিলাক নাই আমাৰ খালি পঢ়িব লাগে কিবা কৰিব লাগে তাৰমানে কিন্তু
আমাৰ এতিয়া অকল এটাই কয় বোলে পঢ়ি শুনি ভাল নম্বৰ আন ভাল নম্বৰ আন ভাল নম্বৰ আনি এতিয়া কি কৰিছোঁ বেকাৰ বহি আছোঁ
হয় আৰু তোমাৰ মানে কি কি বুলি কয় তোমাৰ ফিজিকেল মানে হাতে কমে য মানে অভিজ্ঞতা এই অভিজ্ঞতাটো মানে কাৰিকৰী কৌশল যিটো মানে সেইটো কিন্তু পঢ়া শুনা সেইটোত নালাগে মোৰ হিচাপত মানে কাৰিগৰ কি কিছুমান বস্তু বনাবলৈ এইটো মানে সেইবিলাক বস্তু তাৰ মানে তাত কিমান দৰকাৰ নাই পঢ়াৰ মানে তোমাৰ চাবাচোন তুমি কোম্পানী বিলাক প্ৰাইভেট জব বিলাক যাবতে কিছুমান তাৰমানে ইমান শিক্ষা নহয় মানুহ কিছুমান ডাঙৰ ডাঙৰ মেচিন বিলাক চলাই আছে তাৰমান তোমাৰ কিছুমান বস্তু তাত কোম্পানী বিলাকত আমি গা দেখিছো গাঁৱতে দেখিছো কিছুমান ডাঙৰ ডাঙৰ কোম্পানী বিলাকৰ তেওঁলোকে মানে ভাল ভাল পত মানে হেৰি কৰিছে মানে তেওঁলোকৰ শিক্ষা নাই কিন্তু অভিজ্ঞ বহুত আছে কৰি কৰি অভিজ্ঞতা হৈ গৈছে
উম
তেনেকুৱা আৰু মানে চবলে
শ্ষো নহয়তো মানে আজিৰ দিনা এতিয়া আমাৰ ইয়াতো মানে এনেকুৱা ধৰণৰ উদাহৰণ প্ৰায় দেখা যায় যে মানে শিক্ষা নাথাকিব পাৰে এই পঢ়া শুনাৰ শিক্ষাটো নাথাকিব পাৰে কিন্তু তেওঁলোক মানে বহুত ডাঙৰ সফল ব্য্ৱসায় বাতি ধনী ব্যক্তি তাৰপিছত তেওঁলোকৰ কিছুমান মই সাক্ষাৎকাৰ চাই মই যে তেওঁলোকে কৈছে বোলে আমাৰ শ আনুষ্ঠানিক কোনো শিক্ষা নাই কিন্তু আমি কষ্ট কৰিছো আমি নিজৰ মানে কৌশলেৰে বা আমাৰ বিচাৰ বুদ্ধিৰে আমি নিজৰ ব্যবসায় আৰম্ভ কৰিছো অ', তাৰ ফলত লাহে লাহে আমি এখোজ দুখোজকৈ আগবাঢ়ি আজি এইখিনি পৰ্যায় বা আমি ইমানখিনি অ', অ', মানে সম্পত্তিৰ অধিকাৰী হ'ব পাৰিছো গতিকে মই এতিয়া ভাবিছো যে এতিয়া পঢ়া-শুনা মানে সিটো ইমানো গুৰুত্বপূৰ্ণ নহয়।
নহয়, নহয় তুমি যদি সৰুৰ পৰা এটা বস্তুত লাগি থাকা তুমি চাবা এটা বস্তু মই তোমাক কম মানে। তুমি জনসংখ্যাৰ পৰা বাৰু আমি ইয়াত লৈকে আহিলো তোমাৰ বেলেগ চাইডে আহি গ'লো কিন্তু মানে জনসংখ্যাতে পৰে এইবিলাক জনসংখ্যাৰ কথা
হয়।
মানে তোমাৰ সেই মেকানিক বিলাক যি সৰু সৰু ল'ৰাবলাকে সৰুৰ পৰা শিকি থাকে চাৰি চকীয়া হওঁক, বাইক। কি হওঁক তোমাৰ একো নাই তোমাৰ আণ্ডাৰ মেট্ৰিক হয় মেট্ৰিক সিহঁতে যায় যে মা মস্ত ডাঙৰ এটাৰে মানে তেওঁৰ তলত কিমান কৰ্মচাৰী তাৰ মানে কিন্তু তেওঁতো সৰুৰ পৰাই একো পঢ়া নাই। এ সেইটোয়ে আৰু মানে এইেইবিলাক হৈছে অভিজ্ঞতা অভিজ্ঞ সৰুৰ পৰাই সেইবিলাক
উম, উম হাতৰ, হাতৰ বিদ্যা থাকিলে মৰণ নাই বুলিও মানে এষাৰ কথা যে নহয়। তোমাৰ যদি হাতৰ বিদ্যা আছে তেতিয়া মানে তোমাৰ কোনতো মৰণ নাই। তুমি নিশ্চয় কিবা নহয় কিবা কৰি খাব পাৰিবাই।
তোমাৰ এইবিলাকে জনসংখ্যাৰ মানে তোমাৰ চাইনাৰ মানে তোমাৰ মানে বহি নাথাকে তাত।
হয়, হয়। তাকেইতো মানে সেই সেই বস্তুটোৰ সেইখিনিৰ অভাৱ মানে আমাৰ এই ভাৰতত আছে। হয়নে? তাৰ পৰা আমি শিকিব লাগে।
কি কি বল তোমাৰ আমাৰ এতিয়া চৰকাৰেও কৰি থাকে দেখোন তোমাৰ এ হয়, এতিয়া আমাৰো কৈছেতো চৰকাৰে নিজে নিজে চা স্বাৱলম্বী তোমাৰ এতিয়া হৈ থাকে নহয় আমাৰ ভাৰত চৰকাৰে। স্বাৱলম্বী হোৱাৰ দিন আহি গৈছে আত্মনিৰ্ভৰশীল। এ এইবিলাক মানে বাহিৰৰ পৰা বাহিৰৰ পৰা বাহিৰৰ দেশ বিলাকৰ পৰা মানে গৈ গৈ জানি আহিছে তাৰ পৰাই। তাত চব আত্মনিৰ্ভৰশীল মানে স্বাৱলম্বী নিজে হৈছে সে সেইকাৰণে ইয়তে আহি কৈ থাকে আমাৰ ইয়াতো নহ'লে দেশোখন হেৰি হ'ব লাগিলে ভাল হ'ব লাগিলে মানে উন্নত হ'ব লাগে। নিজে স্বাৱলম্বী হ'ব লাগিব বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে যাতে নালাগে আৰু।
হয়, হয় ঠিকেই।
এইবিলাক
গতিকে আমাৰ মানে ভাৰতবৰ্ষৰো মানে চৰকাৰে মানে এইখিনি সমূহ মানে এতিয়া বাৰু কিছুমান পদক্ষেপ লৈছে এইটো যে জাপানত মানে পঠোৱাৰ বাবে চিন্তা চৰ্চা কৰিছে যে আমাৰ ভাৰতৰ মানে অসমৰ পৰা মানে যুৱক-যুৱতীসকলক জাপানলৈ মানে বা বিশেষ মানে ট্ৰেইনিঙৰ বাবে পঠাই তাতেই মানে সংস্থাপন দিয়া কথা মই শুনি আছো গতিকে এনে ধৰণৰ পদক্ষেপসমূহ ল'ব লাগে। মানে লৈ তাতে ধৰা যদি শিকি আহি যদি ইয়াত মানে কাম আৰম্ভ কৰিব পাৰে
হয় ভাল কথাৰ মানে তোমাৰ মানে এইবিলাক বস্তু শিকি আহি মানে কৰিব পাৰিলে ভাল আছে নিজৰ তাৰ পৰা শিকি আহি মানে এইবিলাক বস্তু এতিয়া তোমাৰ চাইনা হওক আমেৰিকা হওক মানে সিহঁতে নিজে আত্ম নিৰ্ভৰ নিজে মানে বেলেগক হেৰি নকৰে সেইকাৰণে সেই অ সেইকাৰণে সিহঁতৰ জনসংখ্যা বাঢ়িলে মানে মানেৱ চিন্তা নাইকিয়া মানে তোমাৰ সিহঁতে জানে সটা দিব অসুবিধা নি স্বাৱলম্বী হয় এতিয়া তুমি চাবাচোন ইয়াত পৰে কিন্তু গোটাই পৰিয়ালটো খাই থাকে
উম হম হয় হয় শুনি আছোঁ কোৱা
মানে তোমাৰ এজনে ইনকাম কৰে তোমাৰ বাকী কিজনে মানে
খায় হয় হয় নাই নাইা বাহিৰত মানে বৃদ্ধৃ বৃদ্ধাাসকল তথা ল'ৰা ছোৱালীও ত তুমি কলাই অলপ আগটে সকলোৱে মানে কিবা নহয় কিবা কাম সৰু সুৰা কাম হলেও কৰি থাকে
হয় ঠিক আছে দিয়া আজি ৰাখিছো পিছত কথা পাতিম এইয় আৰু বিষয় ভালকে দিয়া অ অ